অঁ!
ইয়াৰ ন মস্ত কেঅচ হৈ আছে, মানে ই কোনটো কি এক্সাম দিব একদম ঠিক পোৱা নাই
উম মানে একজাম মানে এটাই একজাম দিবচোন
নাই এইটো সেই নিটেই দিব সেইটোতো মোক কৈছে। সেইটোতো দিবই কিন্তু মানে বা বাপেকে মাক বাপেকে ইমান বেয়াকে ফ'ৰ্চ কৰি আছে ন যে ভেটেনাৰীও দে বি ফাৰ্মাৰে একদম দে, চি ইউ তিয় দে, ‌ এ ইমান আছে দে এনেকুৱা দি আছে
ৰ'বত নেকি, নিজে কিয়া নেদলাক নিজে পঢ়ি কিনে কিয়া নেদলাক।
কি?
তাৰ মাক বাপেকে নিজে পঢ়ি কিনে কিয়া নেদলাক এক্জাম বেলেগক কৈ আছে যে।
নহয় তাক কৈ আছে।
তাকেইতো মানে তাক কৈ থ'লে নিজে মাপ বাপেকে নিজে পঢ়ি কিনে আমাৰখন এক্জাম কিয় নিদিল তেতিয়াহে কোৱাটো মানে ঠিক যে
অ', সেইটোৱে না অ', কোৱাত বহুত সহজ কোৱাত বহুত সহজ কিন্তু কৰাত সহজ নহয় ন'।
অ', নিজে পঢ়া শুনা নহয় টো বেলেগৈ আৰু নহ
কি আগতে আমি মই এ কোনোবা এটা কৈছিল হা যে, আগৰ টাইমত ইটোৱে ভাল আছে যে, বেছি অপচন নাছিল তই যোনটো এটাত যা সেইটোয়েটো লাইফ ছেট হৈ যাব। কিন্তু আমাৰ তাত ইমান অপচনচ আছে যে কোনটো কি হ'ব? আমাৰ লগত একো ঠিকেই নাই।
আৰু এইটো এতিয়া আইন এতিয়া আইনষ্টাইন নহয়, নহয় খাব লাগে, কেনেকুৱা হয় এতিয়া বোলে দিনে ৰাতি পঢ়ি থাকে এনি টাইম নাৰ্দি হয়, একদম। একদম চছমা তচমা‌ পিন্ধি লৈ দাঁত চাদ ওলোৱা আগতে পঢ় খালি, পঢ়িয়ে থাকে তুই দিব পাৰব, ইমান কেটা একজাম। এ সেনেকুৱাতো নহয়, নহয় দিব পাগলা নেকি এনেকুৱা খং উঠে বহুত।
সেইটোৱে অ', মই, মই ভাবো যে, পাপা, পাপা এ সি মোৰ ফেমিলিত হ'ব লাগছিল
অ', সঁচা বৰ দিগদাৰ ধেই
কিন্তু এটা কথা কাৰণে সি ভাল পায় যে, মাক বাপেকে ইমান ষ্ট্ৰিক কৰি কেনে এতিয়া ভালে হৈ আছে বেয়া হোৱা নাই বোৰ ফালে যোৱা নাই।
নহয়, তো নিজৰ লগতহে কথা।
ন' যন্তু হ'লে এনভাইৰমেন্টৰ ওপৰত কথা এনভাইৰনমেন্টৰ ওপৰত কথা এইবেলা। ন' কিন্তু এনভাইৰমেট এটা বেয়া নাই। এতিয়াৰ পৰা আছে, নাই একো বেয়া নাই। তিন বাৰ ঘৰ চিফ কৰি এইখিনি এৰিয়াতে একো বেয়া নাছিল।
উম। মোৰতো আমাৰ লগৰ কেইটাটো একদম ভালটো আছিল হ'লে মই সিহঁতৰ দৰে নহ'ল মই সেইটোৱে আজি ভাল পাওঁ। কোনটো মেকুৰী অ'?
ভেইটো উম, বগাটো বগা মলা।
উম।
এও এঅ ভয় খাই গিছে। এ মোৰ কিতাপ চিতাপ প'ৰব' এথেন।
আমাৰ মেকুৰীটোকটো যেতিয়া মানে বেলেগ মেকুৰী কুৰীৰ ভিডিঅ' বা মেক কুৰীৰ মাত যদি শুনাও ভয় খাই যায়ে, অ', ভয় খাই যায়, দূৰত গুচি যায়, দূৰত গুচি যায় হা।
ভৰিৰ মাজে মাজে ভৰিখন দি থয়, কিমান ইমান লেবেল মাৰি থাকা? আমাৰ পালত যিমান বাৰে আহিছে, চব ল'ৰা মেকুৰী, চব বাৰে ল'ৰা মেকুৰী!
অ', আমাৰ ছ আমাৰ ছোৱালীৱে।
তুন‌ আহিছে, সিটো লৰাৱেই।
উম
মোৰ ইমান এটা ভাল নালাগে লৰাবোৰ, মোৰ ছোৱালী বোৰ বেছি ভাল লাগে।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
ভাল দেখা নাই, ক'তবা?
তাকেতো, আৰু ঘৰত ৰাখ এনেও ঘৰত নাহে, আৰু চফ
উম, উম, অ', একদম মানে চফ্ট লাগে বস্তু, ইহঁতক প্ৰিন্সেছ ট্ৰিটমেণ্ট লাগে আকৌ
পাৰ্লী খিৰকীখনৰ ওপৰতো এখন তুলি পাৰি দি, তাৰে ওপৰত শুব
অ, অ, অ, ই মোক, মোৰ পাপাও, একদম মা মেকুৰী চেকুৰী একদম বেয়া পাইছিল আগতে এতিয়া অলপ ভাল পোৱা হৈছে কাৰণ এই আগৰ পৰা আমি থাকা হৈ গ'লো ন' আগৰ ইটো ঘৰৰ পৰা।
অ'।
এতিয়া ই নতুনকে অহা হৈছে আমি ন' তু ঘৰ অহাৰ পিছত ই ফাৰ্ষ্ট টাইম দে। সেই আমাৰ ঘৰত কোনবা মেকুৰী সেই প্ৰৱেশ কৰা। ত' ইয়াৰ ঘৰ পিনা চিচ একো নকৰে পিছত আইলিহে হাগে বা মুতে। কিবাটো কৰিবই পাক্কা কিবাটো কৰব ত' ইয়াৰ এই আমাৰ বাথৰুমৰ ওচৰত তা সেই কি কয় ভৰি মোচা এখন আছে তাতে ঠাণ্ডা হৈ থাকে এই গৰমত ঠাণ্ডাৰ দিনত সি তাতে থাকিব লাগে না নাই বিচনাতে আহি যাব শুব। এই গৰমৰ খানতে এৰাম সিহঁতৰ। তাৰ মানে এই মই যে এই পি পুতলা এটা লৈ কেনে যে
অ', অ', অ', অ', গম পাইছো, সেইটো গম পায়।
এ, খন বহুত মৰম লগা হৈছি
অ', ইমান মৰম লাগা, মোৰ তাত আছেই এতিয়া মোৰ কাটা নাই সেইকেইখন। আছেই, ধুনীয়া লাগে বহুত মৰম লাগা। মই সেইদিনাখন মানে মোৰ সেই ষ্টৰেজ ফুল হৈ গৈছে না আৰু ষ্টৰেজ ইমান সোনকালে কিয় ফুল হৈছে বা?
কিহৰ জি মেইলৰ?
জি মেইলো, ফটো চবতে।
তে মো-মোৰো হৈছে, মোৰ জিমেইল টো আৰু পোন্ধৰ টকা এক্সট্ৰা দিব লাগিব বোলে, হৈছে যাহ নিদিওঁ মই।
আৰে মোৰটো তোতকে বেছি জিবি আছে চোন, ভাবচোন তেতিয়া হৈছে কিয় বা?
মোৰতো অ', তোকেটো বেছি বিজি অ', অ', অ', নহ, নহ এইটো জিমেইলৰ নহ, সেইটোতোটো ফোনৰ ন? ত জিমেইলৰ বেলেগকে থাক কে
নহয় জী, জীমেইলৰ কথা কোৱা নাই জী মেইলটো বেছি হয়, মই কাটাব কাটিব পাহৰি যাওঁ, মোৰ ফটোজ বোৰতো হয়, হেনো কোৱা মেইন কথা হৈছে এইটো। অ', মোৰ সেনেকে ফটোও নাই মানে
তোৰ এই ডাটা ৱাৰ্নিং বুলি কি আহে নেকি তোৰ তাত?
অ'-অ'-অ'-অ'।
অ', গম পাইছোঁ। দে! মোৰ তাতটো আহেই এইখিনি। নে সিটো তোৰ একোৱেই ফটো-চটো কাৰণে নাহে। তোৰ এই ফাইল-চাইল কিবা আগৰ ফোনৰ পৰাই লিংক কৰিছ চাগে তই। আগৰ ফোনটোৰ পৰা কিবা আ নতুনকে
উম, নহয়! অ' ছ'ৰি ষ্ট'ৰেজ ফুল নহয়, ছ'ৰি-ছ'ৰি। ষ্ট'ৰেজ ফুল নহ'য়েই সেই এইটো কি বুলি কয়! গুগল ড্ৰাইভত থব পাৰি যে।
অ', সেয়ে ফাইলচ বিলাক।
অ' মানে বহুত আছে। ত' বহুত-বহুত হৈ গৈছে মানে। ত' সেইটো কাৰণে এতিয়া আৰু ছেভ নহয়।
উম, মোৰ তাতটো এতিয়া ভৰা আছিল। মোৰ অলপ কিবা আৰু মোৰ তাত ইমান পি ডি এফ হৈ গৈছিল ন, ‌মই চাই নিজে হাক্কা-বাক্কা যে ইমান পি ডি এফ আৰু মোৰ এইখন জিঅ' আছিল মোৰ চব এই জিমেইলত থৈ দিওঁ না, যিমান যিও' আহে মোৰ কন্টেক্ট নাম্বাৰ চব যিও আছে মোৰ জিমেইলত আছে। সেই জিমেইলৰ পৰা মই তে চিফ কৰিলেতো সিটো মোবাইলত গোট গোটেইখিনি আহি যাব আহিছেই গোটেই খিনি, কি মোৰ ম'বাইলতো আধাতে হেং মাৰি দি দিছে অলপমান হেং মাৰছে, তাৰপিছতে ঠিক হৈ গৈছে, ভাইছোঁ কি হ'ল ইমান হেং মাৰবা লাগা হৈছে যে গুগল ড্ৰাইভ বহুত খিনিয়ে ফাইল, বহুত খিনি, বহুতে বেছি, এক তই ভাৱ না, দুই হাজাৰ এই কৰোণাৰ পৰা হৈ আছে এনেকা দুই হাজাৰ ইমান আগৰ পৰা কৰণাৰ পৰা মোৰ ফাইল আছে তে, তই ভাৱ কিমান আছ
কিমান হ'ব তই ভাব, বাপৰে
বহুত আছে, ই সেইকাৰণে গম পাইছোঁ মোৰ ইটো ফোনটো কিয় হেং মাৰছিল
অ', বহুত বেছি আছে সেইটোকাৰণে আৰু পুৰণা ফোন সেইটো কাৰণে এনকা হৈছে। উম।
তে তো এইটা গৈছি আৰ।
উম, মোৰতো মোৰ ক্লাছ টেনৰ পৰাহে আছে ফাইল বহুত আছে পি ডি এফ।
অ' মোৰ টেনৰ কিছুমানহে আছে এতিয়াটো টেনৰো ডিলিট কৈছো মই।
মই খোলাই নাযায় মোৰ মষ্ট আলচি লাগে, খুলিম ৰ'। পাতিম।
সেদিনা বোলে এই ৰাস্তা ক্ৰচ কৰি থাকোতে এই আৰু ই হাত ধৰি ধৰি যায় আছে।
অ'।
এ অ', ৰ' ইয়ো তাৰতাত তে সেই কৰে নেকি কেমিষ্ট্ৰি তাতে অ', এ, ৰাম। অ', সেইকাৰণে আ আজিকালি ইমান নধৰে টা এনে আগতেচোন খুব ধৰ চিল। মে তাৰ তাতে টিউচন লৈচ তেনা কেনে নধৰা আহিছে বা। মানুহটো মস্ত চালাক।
অহ, বহুত মান যুনি টিউচন কৰিব তাক বেছি গুৰুত্ব দিব সেনেকুৱা টাইপৰ।
উম, আৰু কি মই কৰা মই কৰিছো মই ঘৰত কৰি আনিম নেকি অলপতো ভাবব লাগে।
অ', তাকেইটো।
কি পাগলামি কৰিছ' মানে অকৌ বুজিছো নাপাওঁ মানে সেইখিনি মই নিজে নিজে কৰিম নেকি অলপতো ভাব। এ চাগে ফুটা চুটা দেখা নাই ত' এইবাৰ যি কৰিছ'- একদম ফুট একদম মানে পেপাৰটোৱে ফুটি দিছো যা চাই থাক একদম আৰ বাৰ দেখা লাগ
হয় দে। অ', ময়ো সেনেকে কৰি মতা মতাকে ফুটা কৰিছো ময়ো।
তুময়ো।
টাইমটো চাচোন কিমান হ'ল?
অ', ৰ'। দুই মিনিট আছে।
অ', চিন্তা কৰি থাক মোৰ ইমান জোৰে টুপ নে লাগিছে বাপৰে।
অ', দুটা কল হৈ যাবদে।
কেনেয়া বজিল ন
চাৰে দশটা পন্দৰ
অ এঘাৰটা বজা নাই
নাই বাজা
হ মই এঘৰতে বজা বুলিছো
এ কি দ
তাকেইো মই ভাবো তাকেই মই ভাবো মই মই ঘৰ আহি পাইছো নটা মানত অ মোৰো বহুত মোৰ এই ৰাতিপুৱাৰ পৰা পানী পিয়া লাগি আছে বহুত আজি ভাত দু যে পানী খাব লাগে আৰু পানীত টকমা সোমাই থৈ দিব লাগে
এ পইচাটো যে দিছি বাছত পইচা ফটা পইচা চাবাই নহয় উ
অ'
বছ আজছে পইচাটো দিছিটো পাত হ
ইছৰাম হ বতে দি দিবি
ইমানো স নহয় চলব
কলে যাম দি দিবি লৈ লব
কলেজত অ' অ' অঠিক
উম সেইদিনাখন ইঈচাও দি ইঈচা খনটো আধা আধিাত ফটা তায়ে সেইখনে দিশ খেদ চি ম তে দিবি একো নকৈ যা হ ওত্তৰি ইছৰাম এ পাহৰি যাও
কোৱা নাই নহয় ন'বলে একো নাই বুলি ব
আৰু মানে মই এটা কথা গম পাইছো কি জানা তাতে মোনে জি এতিয়া লিখা আছে ভুাবিছো লিখা আছে অসমত স্পষ্ট নাম বুলি লিখা আছে মানে গোটেই নামটোৰ লগত টাইটেল টোও ক'ব লাগিব মানে
অ' অ'অ' সম্পূৰ্ণ কি কৰিছিল অ হয় কিন্তু
সম্পূৰ্ণ নাম বা ঠিকনা সেনেকে লিখা আছিল অ', একো নহয় চাগে। সনে মানে যদি হঠাতে হ'লো নকওঁ দেচোন কিন্তু হঠাতে জে লাই গ'লে নহয় মই সেইদিনাখনো মই নহয় নহয় বুলি তিপি দিছো।
অ', ময়ো নহয় বুলিকেই দিছো অ', সেই সেকে মই কোৱা ন' হ'ব দেই মই সেনকেই দিওঁ সেইটো ৰেজিত ছবি তোত সেইটোয়ে আৰু পেৰেণ্ মানে ইহ তাৰ পেৰেন্ ইমান চাপৰ্ট নকৰে তাৰ ভাগে তাই চাপৰ্ট কৰে অলপ হ'লেও মইতো গম পাইছো জি অ ভায়েকে ভায়েক ভায়েক সৰু ভাইকে ম ইহঁতৰ দুটা বন্ধ মই যিমান দেখছো ন ভালে বহুত খিনিয়ে ভাল হতৰ ম কিছুমান এই অ এই আমাৰ তহঁতৰ চে্চনত যে পটলা যে আছে ম তোৰ বয়সৰে যে দাদাকে যে মস্ত মাৰে কিন্তু বাপেকেও একদম লগৰ নিচিনা থাকে যে মনত পৰিছে নে কাৰ কথা কৈছো তাৰ তো তাৰতো ইয়াৰ ছুতো বহুতে উলটা দাদা কি ইমান মাৰে একদম বাপেকৰ নিচা ইয়াৰছ মান নহয় বাপে ইও মাৰে নামাৰা নহয় সৰুত একদম ই যেতিয়া আৰু এই মেট্ৰিক চিটি দিয়া টাইমত আৰু বহুত মাৰিছিল বোলে ভাই প দতা সমধি িনমানে মাৰিছিল কিন্তু এতিয়া নামাৰা হৈছে
উম
এই তেতিয়া তহ তৰ মানে, এই মই যাৰ কথা কৈছোঁ মোৰটোৰ কথা আৰু ফেমিলি ভাল আছে, বাপেকে মদ খাই‌ আছিল, কিবা কৰিছ ছিল, মানে এনেকা আৰু, যে খং উঠবই, আৰ চবতকে ভাল পায় সি তাৰ মাকক মাকক আৰু উল্টা মাৰে। তাৰ মাথাটো একদম বেয়া হৈ যায়। এই অলপ তোৰ নিচিনা কাহানি এইটো আৰু। তোৰো বেয়া লাগে, তাৰো বেয়া লাগে, তাৰোতো ভায়েক আছে কাৰণে তে খঙত তে বায়েককে আৰু কিবা কিবি কৈ দিয়ে।
হয় এনেকুৱা।